কি সুধি আছে?
মই মানে এ আমাৰ আজি অলপ ভাত খোৱা দেৰি হ'ল, হ'লেও মানে স অলপ মুচি আছিলো মানে তেনেকে কোনোবাই পৰি যাব নহয়, সেইকাৰণে মুচি দিছিলোঁ অকমান। আপুনি কি
ভাত খালেই নেকি আপোনালোকে? এ ময়ো অলপ বহি আছো বাহিৰৰ ফালে, বহুত গৰম না আজি। গৰম কাৰণে কিমান আৰু ফেনত তলতে থাকিম সেইকাৰণে অলপ বাহিৰৰ ফালে আহি বতা-বহি আছো বতাহত।
অ'। আমাৰ ইয়াতো আজি বহুত গৰম। আজি একদম দিনতো মানে আজি বহুত কষ্ট হ'ব মানে সেনেকে মানে সেই গোটে ঘৰৰ কামবিলাক ময়ে কৰিব লগা হ সেনেকে আজি অলপ কষ্ট হৈছে। আজি সময়ে পোৱা নাই অলপ বুলি ভাবিছিলো অলপ দুপৰীয়া অলপ টোপনি দিম। টোপনি দিবও মানে সময়ে নাপালো।
আমাৰো আজি মানে কি হ'ল গেছ নাছিল আমাৰ দশ দিন মানে হ'ল। নহ'লে আজি পুৱা অলপ দেৰি হৈ গ'ল। চাহ বনালো, পিঠা বনালো এনেকে পুৱা এঘাৰটা বাজি গ'ল। পুৱ বাজি যোৱাৰ কাৰণে আজি পুৱাৰে-দিপেৰে মানে ভাতটো একেলগে খোৱা গ'ল। বাৰটামান বজাত খালোঁ। বাৰটা-চাৰে বাৰটামান সেইকাৰণে আজি আৰু দুপৰীয়া আমাৰ ভাত খুৱাই নগ'ল।
আজি আমাৰো মানে এসাজে খোৱা গ'ল। মানে আমাৰ মাও নাছিল ন, মাইনাও নাছি সেনেকে অসুবিধা হয় ময়ো কাম কৰি আছো। কাম কৰি খ ভণ্টিও নাছিল, ভণ্টিৰ মানে পৰীক্ষা আছিল। তাই পৰীক্ষা ওলাই
হয়।
আধা ঘণ্টা কাৰণেহে বনাই
আজি নহ, লে আপুনিয়ে সকলোখিনি কাম আপুনিয়ে কৰিব লগা হ'ল।
মই মানে দেউতাই ভাত কেইটা দেউতাই বনাই থকা ন, মই বনাব নোৱাৰো নহয়
আপোনাৰ মা ক'ত গ'ল পিছে?
মা মানে আজি গোটৰ কামত ব্যস্ত আছে, কিবা লিখিব আছে বোলে। মা মানে গোটৰ মানে নতুন গোটে কি কি কি কি কি লিখিবা মানে আমাৰ মানে মহিলাসকলে কিবাকে লিখে, কিবা সেনেকে খেতিৰ কাৰণে কিবা কৰি আছে কৰি থাকিলে অলপ, আপোনাৰ কিবাকে হৈ আছিল।
উম আমাৰ,
নাই মানে এনে মা মা মানে এনেকা মানে হে, সেইকাৰণে মায়ে অলপ মানে ওচৰতে থাকে। লাহ নিমল আহিছে মানে এ লিমলিছে উ উম
মোৰো তেনেকুৱাই দিয়াচোন মাও নাই মা মানে আছে কৰবালৈ গৈছে। দেউতাও আছে ঘৰতে আছে বহি আছে বাহিৰৰ ফালে গৰমৰ কাৰণে, তাতে আৰু লাইনটো ইমান অহা যোৱা কৰি আছে আজি গৰমত।
উম উম দিনটো লাইন নাই একেবাৰে। নাই বোলো একে ৰাহে তিনি ঘণ্টা লাইন নাই নহ'লে আৰু আমাৰ, ইনভাৰাইটা থাকিলে মানে সেনেকে, প ন মাৱ চ হলেও মানে যিমান যি হলেও, গধূলি আকৌ ৰাতি হলে লাইন যায়, চাৰ্চ অকণমাণ লাগে লাইনটো নাহিলে। থাকিলে সেনেকে আৰু যতে থাকিল অলপ আমি সৰু পৰা কষ্ট কৰিছো আমি মানে একেবাৰে। এইখে খান কমাই মখনে বহুত খিনি ক মানে নাও নাই না মাই থাকে ইমান খিনি কষ্ট নাপালো হয় মানে মাই নাই কাৰণে। কষ্ট হয়।